কিবা কৰি
হয় ভাত পানী খালা?
অ' অলপ আগতে
অ' বেয়া নাপাবা আৰু এতিয়া ফোন মাৰি লও।
তাৰ
অ'-অ' এইটো কি বুলি কয় আজি মানে কথা এটাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো।
অহ কচোন কি কি।
অহ এইটো মানে খাদ্যকৰ মানে স্বাস্থ্যকৰ খাদ্যৰ ওপৰত পাতিব ওলাইছিলো যেনে আজিকালি বিভিন্ন ধৰণৰ মানুহে বেয়া বস্তু সেৱন কৰিবলৈ লৈছে আৰু উম' নিচা জাতীয় দ্ৰব্য ব্যৱহাৰ কৰিবলৈ লৈছে। সেইবোৰ ওপৰতে পাতিব ওলাইছিলো।
অ' কোৱাচোন কি কবা স্বাস্থ্যকৰ খাদ্য
উম' হয়, তুমি কি ভবা যে উম আমাৰ স্বাস্থ্যৰ বাবে উম' নিচাযুক্ত বস্তু বা বিভিন্ন ধৰণৰ বেয়া বস্তু, সেইবোৰ তুমি বেয়া বুলি ভাবানে?
হয়-হয় নিশ্চয় মই এইবোৰ বেয়া বুলিয়ে কম, তোমাৰ ভাষাত যদি তুমি কবলৈ যোৱা স্বাস্থ্যৰ খাদ্য মানে তুমি কি কবা?
হা-হা।
তোমাৰ ভাষত যদি তুমি ক'ব খোজা স্বাস্থ্যকৰ খাদ্য, তুমি কি ক'বা স্বাস্থ্যকৰ খাদ্য মানে তুমি কি বুজা?
স্বাস্থ্যকৰ খাদ্য মানে যেনে ধৰা আমাক যিবোৰ খাদয়ই আমাৰ দেহটো অনিষ্ট নকৰে, আমাৰ উম দেহটো উম সবল আৰু সুস্থ কৰি ৰাখে, সেইবোৰকে স্বাস্থ্যকৰ খাদ্য বুলি কোৱা হয় যেনে বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলি, সেউজীয়া শাক-পাচলি আৰু বন মানে সেউজীয়া শাক-পাচলিবিলাকত বহুতো ধৰণৰ বনৌষধ পোৱা যায় সেইবোৰ যদি খাও তেতিয়া আমাৰ স্বাস্থ্যৰ বাবে অতি ভাল হয় তুমি কি ভবা।
হয় ঠিক কৈছা তুমি, স্বাস্থ্যৰ খাদ্য বুলিলে ক বুলিলে মইতো এই কও যিটো এনেকুৱা এক খাদ্য য'ত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলৰ পুষ্টিকৰ উপাদান যেনে তোমাৰ প্ৰটিন, ভিটামিন, চৰ্বি, সতেজতা আদি সকলোবোৰ একলগে উপলব্ধ থাকে, মই সেইটোকে স্বাস্থ্যৰ খাদ্য বুলিয়ে কম।
হয় আৰু তুমি ভাবানে যে উ মদ, পানী বা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য এইবোৰ সেৱন কৰিলে আমাৰ স্বাস্থ্যত কিবা ক্ষতিকাৰক হ'ব পাৰে।
হয়-হয় এইবিলাক আমাৰ স্বাস্থ্যৰ বাবে বহু ক্ষতিকাৰক বস্তু হয়, এইবোৰ আমি সেৱন কৰো, তেওঁ মই ভাল বুলি নাভাবো কাৰণ স্বাস্থ্যকৰ খাদ্য খালেহে আমাৰ স্বাস্থ্য ভালে থাকিব, যিবিলাক খাদ্য আমাৰ স্বাস্থ্য অনিষ্ট কৰে। এইবোৰৰ ফলত আমাৰ স্বাস্থ্য কেতিয়াও ভালৰে নাথাকে বুলি মই ভাবো। স্বাস্থ্যৰ খাদ্য বুলি ক'লে তুমি কোনবোৰ খাদ্য তুমি স্বাস্থ্যকৰ বুলি গণ্য কৰিবা।
আহ বিভিন্ন ধৰণৰ উ খাদ্য থাকে যেনে ধৰা উ গাখীৰ ফল-মূল তাৰ পাছত উম গাখীৰত যেনেকে উ বহুো ভিটামিন পোৱা যায় তাৰ পাছত কণী আদি যি মানে যিবিলাক খাদ্যত আমি প্ৰটিন ভিটামিন এইবোৰ পাও, সেইবোৰ খাদ্য খালে আমাৰ স্বাস্থ্যটোৰ বাবে অতি ভাল হয় আৰু আমাক সকলোৱে লাগিব যাতে উ তে যেনে প্ৰ'টিনো লাগিব, চৰ্বীয়ো লাগিব, ভিটামিন লাগিব তাৰ পিছত আৰু যদি উহ উম সকলোবোৰ উপযোগী বা আমাৰ যোনবোৰ দেহত প্ৰয়োজন খাদ্য সেইবোৰ যদি আমি যদি খাই নাথাকো তেতিয়া আমি অসুস্থত পৰিম যেনে ধৰা যদি আমাৰ উ কিবা এটা ভিটামিনৰ আমাৰ ধৰা মানে ভিটামিন পোৱা নাই আমাৰ স্বাস্থ্যত তেতিয়া আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষ-ক্ষতিকাৰক হ'ব।
পুষ্টিকৰ খাদ্য বুলি ক'লে শাক-পাচলিসমূহ, সেউজীয়া শাক-পাচলিসমূহ তোমাৰ ক'ব পাৰি গাখীৰ, কণী আৰু বিভিন্ন ধৰণৰ ফল-মূল এইবিলাকৰ তোমাৰ স্বাস্থ্যৰ খাদ্যৰে এটা ভাগ বুলি মই ভাবো কাৰণ যিহেতু গাখীৰত প্ৰটিন, ভিটামিন আদি পোৱা যায় আৰু তোমাৰ সেউজীয়া শাক পচলীয়া যিহেতু তোমাৰ স্বাস্থ্য। ৰ খাদ্যৰে ভাগ বুলি মই কম তই তুমি আৰু তাক মই এটা কথাাতি ল বৰ্তমান সময়ত যিহেতু ফাষ্ট ফুড অতিকৈ জনপ্ৰিয় আৰু পজফুডৰ ওপৰত তুমি কি ক'বা
হয় ফাষ্ট ফুড মানে আজিকালি এনেকুৱা হৈছে যে ভাত পানী নাখালেও হ'ব কিন্তু ফাষ্টফুডটো নাখালে নহ'ব আৰু আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকে ফাষ্টফুডটোৰ ওপৰত মানে বহুতো মানে বহুত খাবলৈ লৈছে সেইবোৰ স্বাস্থ্যৰ বাবে উম ইমান সঠিক নহয় যিহেতু আমাৰ ভাত ৰুটি তাৰ পাছত উম এইবোৰ ৰুটি প্ৰয়োজনীয় হয় সেইবোৰ খাব লাগে আৰু ফাষ্ট ফুডত আমাৰ পইচা ক্ষতি আৰু হ উম বিভিন্ন আমাৰ স্বাস্থ্্য হানিকাৰক হয় সেইবাবে আমি এইবোৰ আচলতে খাব নালাগে
হয় হয় স্বাস্থ্যয়কৰ খাদ্য বুলি ক'লে ফাষ্টফুড কেতিয়াও হ'ব নোৱাৰে বুলি মই ভাবো তুমি যিটো ফাষ্টফুড খালে তুমি যিু কলে ফাফুডত মানে আজিকালিৰ ল'ৰা ছোৱালীয়ে বেছিকৈ গুৰুত্ব দিয়া হৈছে ত বৰ তুমি কি হছ পৰিয়ালৰ লোকে ইয়াৰ ওপৰত বাধা দিব লাগে ন
হয় পৰিয়ালৰ পৰা এইটো এটা মানে এটা বাধা এটা আৰোপ কৰিব লাগে যে ফাষ্টফুড বেছিকৈ খাব নালাগে খাব লাগে যদি মাহৰ মূৰত এবাৰ বা দুবাৰ তেতিয়া একো নহয় কিন্তু সদায় ফাষ্টফুড খোৱাটো উচিত নহয় ফাষ্টফুড খালে দেহৰ বহুতো ক ক্ষতিকাৰক হয় আৰু উ স্বাস্থ্্যকৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰ সুস্থ থাকে মনোযোগ বৃদ্ধি পায় তাৰপিছত ৰোগ প্ৰতিৰোগৰ ক্ষমতা শক্তিশালী হয় আৰু সঠিক বিকাশ ঘটে আৰু উম বেছিকৈ াংফুট বা তেলতীয় উ আৰু বেছিকৈ উ মিঠা বস্তু খালেও আমাৰ দেহটোৰ বাবে উম মানে ক্ষতিকাৰ হ'ব পাৰে যেনে উম বেছি তেতিয়া জাতীয় বস্তুত আৰু আজিকালি মানে বাহিৰত বেছিকৈ খাবলৈ মানে বেছিকৈ খালে বহুদিনৰ তেলত ভাজি দিয়ে বা বহুদিনৰ তেলত বনায় সেইবোৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষণিকাৰক আৰু পৰাপক্ষত আমি বাহিৰৰ বস্তু খাবই নালাগে হয় মানে হয় নে নহয় এইেইটোতো মোৰ ইটোৰ ওপৰত তুমি কি ক'ব বিচাৰিবা
হয় তুমি ঠিক কথা কৈছা ইত্যাধিক ফাষ্টফুড পাতো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় কাৰ ইাত অধিক তেল নিমখ চেনি থাকে যাৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয় বহুতো ৰোগৰ সৃষ্টি হয় যেনে ক'বলৈ যাওঁ যদি ডায়বেটিছ হৃদৰোগ বানন যিবিলাক স্বাস্থ্যজনিত সমস্যা থাকে সেইবিলাকৰ সৃষ্টি হয় জাংটোত খাব লাগে ফাষ্টফুড খাব লাগে কিন্তু কমকৈ
হয় একেবাৰে ঠিক
তুমি আৰু স্বাস্থ্যৰ খাদ্যৰ ওপৰত তুমি কি ক'ব সুজিবা
স্বাস্থ্যৰ ওপৰত খাদ্যৰ লগতে আমি শাৰীৰিক ব্যায়াম তাৰ পাছত আৰু শাৰীৰিক ব্যায়াম বা জিম এইবোৰ খেলা ধূলা সকলোবোৰ কৰিব লাগে তেতিয়া আমাৰ স্বাস্থ্য ভালে থাকিব আৰু বিভিন্ন ৰোগৰ প্ৰতি উম ব্যয়ধিতা কৰিব পাৰিব যেনে য়োগা এইবোৰ কৰিলে আমাৰ এ স্বাস্থ্যৰ বাবে অতি ভাল
ঠিক কথা ক িক
আৰু মই ভাবো যে উ স্বাস্থ্্যকৰ খাদ্্য আৰু বা কোনবোৰ খাদ্য খালে ভাল কোনবোৰ খাদ্য খালে বেয়া সেইবোৰ পাঠ্যয়ক্ৰমত উম এটা মানে পাঠ্যয়ক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে এটা উম পাঠ তুমি কি হবা ইয়াৰ বিষয়ে
আৰু ঠিক কথা কছ স্বাস্থ্যকৰ খাদ্যৰ ওপৰত বিদ্যালয়সমূহে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে স্বাস্থ্যকৰ খাদ্যবোৰ কি স্বাস্থ্যকৰ খাদ্যৰ সুবিধাবোৰ আৰু ফাষ্টফুডৰ অসুবিধা ফাফুডে আমাৰ কেৰেতিব লাগ ওপৰত চৰকাৰে বা বিদ্য়ালয় সমূহে গুৰুত্ব প্ৰদান কৰিব লাগে স্বাস্থ্যয়ৰ খাদ্্য বুলি কলে আমাৰ পানী পোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰে বিশুদ্ধ পানী খোৱাতটো কি কয় প্ৰয়োজন হৈ পৰে কাৰণ পানী আমাৰ শৰীৰে অতিকৈ প্ৰয়োজনীয় হয় প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগিব ই পাব তেতিয়া আ স ভাল থাকে কাৰ ভাল স্বাস্থ্য থাকিলে হয় হয় মন আৰু তে ভালে থাকিব
হয় তোমাৰ কথাত মই একমত আৰু পানী বিশেষকৈ পাৰিলে দিনটোত পাঁচ চাৰি লিটাৰ পাঁচ লিটাৰ ইমানকৈ খাব লাগে তেতিয়া আমাৰ দেহটো পৰিষ্কাৰ হৈ থাকে তেতিয়া মানে মানে পানী খোৱাটো আমাৰ দেহৰ বাবে অতিকৈ ভাল।
হয়, হয় স্বাস্থ্যকৰ খাদ্য খালেহে আমাৰ স্বাস্থ্য ভাল ফব বুলি মই ভাবো, তুমি? স্বাস্থ্যৰ খাদ্যত যিহেতু তুমি কলায়ে। কাষে বন থাকে খাব লাগে বুলি।
হয়।
স্বাস্থৰ খাদ্যৰ দৈনন্দিন জীৱনত গুৰুতৰ ওপৰত তুমি কি হ'ব বুলিবা।
কি ক'লা, কি ক'লা?
স্বাস্থ্যয়কৰ খাদ্যয়, খাদ্য যিবিলাক আছে এইবোৰ দৈনন্দিন জীৱন গুৰুত্ব কি বুলি ভবা তুমি?
হয় মানে উ, স্বাস্থ্যকৰ খাদ্যবিলাক যদি আমি দৈনন্দিন জীৱনত আহ খাই থাকো তেতিয়া আমাৰ দেহটো সুস্থ থাকিব। আৰু বেমাৰ আজাৰৰ পৰা আমি দূৰত থাকিব পাৰিম, যদিহে আমি অতিকৈ তেলজাতীয়া বস্তু টোপ বা উম জঙ্ক ফুট আৰু বাহিৰা বস্তু আমি যদি বিশেষকৈ যদি মানে বিশেষভাৱে যদি গ্ৰহণ কৰোঁ, বা দৈনন্দিন জীৱনত যদি সদায় গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ বাবে এইটো এটা ক্ষতিকাৰক হ'ব আৰু মই ভ এইবিলাক খাব নালাগে বেছিকৈ। উম, আৰু ক'বলৈ গ'লে স্বাস্থ্যকৰ খাদ্য খালে আমাৰ দেহ মগজু সকলোবোৰ ঠিকে থাকিব, তেতিয়া চব ভালে থাকিব।
হয়, হয় ঠিক তে স্বাস্থ্য খাদ্যয়ৰ প্ৰতি আমি বেছিকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু স্বাস্থ্যয় খাদ্যৰ বাহক সোৱাদটো আমি ঘৰতে নিজে কম পৰিমাণে তেলৰ ব্যৱহাৰ বা নিমন সালচনিৰ ব্যৱহাৰ আমি ঘৰতে নিজে বনাই খাব পাৰে, বুলি মই ভাবোঁ।
হয়, পৰাপক্ষত বনাই খাব লাগে, যিমান ভাল বস্তু পৰা যায়।
লে আমি ঘৰতে নিজে কম পৰিমে তেলৰ ব্যৱহাৰ মসৰ ব্যৱহাৰ কৰি। আমি ঘৰতে খাব লাগিব। কাৰণ দেখা গৈছে, স্বাস্থ্যৰ খাদ্যয় আৰু যেতিয়া আমি বাহিৰৰ ফাষ্টফুডবিলাক খাওঁ, তেতিয়া আমাৰ নানান ধৰণৰ বেমাৰ কলেষ্ট্ৰল আমাৰ বৃদ্ধি হয়। আমাৰ দাই ব প্ৰতিচৰ বৃদ্ধি হয়।
হয়, ডায়েবেটিছ থাইৰড এইবোৰ বিশেষ। বিশেষভাৱে বৃদ্ধি হৈ যাবলৈ ধৰিছে মানুহৰ দৈনন্দিন জীৱনত।
আৰু সতবিলাক স আমি যিমান পাৰে ইমান দূৰত থাকিব লাগে ফাৰ্ষ্ট-ফাফুডৰ পৰা।
হয়। আজি তোমাৰ লগত ইয়াৰ বিষয়ে কথা পাতি খুব আনন্দিত হ'লোঁ।
তোমাৰ লগত সস্বাস্থ্য আৰু খাদ্যৰ বিষয়ে কথা পাতি বহুখিনি কথাই জানিব পাৰিব।
হয়, হয় আৰু এনেকৈ য এতিয়া আমি এনেকৈ বিভিন্ন ধৰণৰ বিষয়ে আমি আলোচনা কৰিব পাৰো আশা কৰিছো, তুমিও কৰিবা।
হয়, ঠিক আছে দিয়া।
ৰাখিছো।